অ কি কৰি আছা
অ এনে আছো অফিচত আছো?
অ অফিচত আছা নেকি এ যিহে গৰম দিছে ন আজি
আহ অ।
উম তাকে কৰবাত ফুৰিব যাও বুলি ভাবি আছো। যাবই নোৱাৰি উম উম। উম হয় তাকে মানে ইমান গৰম দিছে। যে এই গৰমত এই ঠাণ্ডা জোগাত ফুৰিবলৈ বৰ মন যায় ন।
অ এই কৰ'বা গছত উম এই গছৰ তাতে বহি পিন্ধন
অ অ সেনেকুৱাও জাগাত গৈ মানে ভাল লাগে ঠাণ্ডা জাগা নহ'লে শ্বিলং চাইদ শ্বিলং চাইত গৈছ নে তুমি।
অ গৈছো, গৈছো। শ্বিলং চাইডে গৈছো অ মই শ্বিলং মই পুলিচ। পছ বজাৰ গৈছো।
অ পুলিচ বজাৰ তাত।
অ তাৰপিছত মই অ বহুত ঠাণ্ডা। তাৰপিছত মেঘালয় গৈছোঁ।
অ মেঘালয় চাইডত গৈছো ন কি ফুৰিবলৈ গৈছিলা।
অ ফুৰিবলৈ গৈছে।
অ অ কি ফেমিলিৰ লগত গৈছিলা নে লগৰ লগত।
এবাৰ এবাৰ ফেমিলিৰ লগত গৈছিলো এবাৰ লগৰ লগত গৈছিলো।
অ হয় নেকি সেইটো উম ময়ে গৈছো। তোমাৰ এই মই সৰু থাকোতে গৈছিলো মাহঁতৰ লগত। ফেমিলিৰ লগত গৈছিলো তাৰ পিছত এই লগহতৰ। বাৰ মই এইটো তমাৰভেন। ল যে আছে সেইটো চাবলৈ বৰ মন আছিল সেইটোতো চাবই পাৰা নাই। সেইটো তুমি চাইছিল জানে।
নাই নাই মোৰ দেখাত টাইমো পোৱা নাই মোৰ বহুত চাবলৈ মন আছেতো
অ অ হয় সেইটোতো চাবলৈ বৰ মান মন আছে ন।
অ এইটো মানে কি হল এতিয়া মানে। কি হ'ল মোৰ অফিচত কামৰ কাৰণে ফাঁচি আছোঁ।
অ অ হয় নেকি এনে আৰু ক'ত, ক'ত, ক'ত, ক'ত ফুৰিব গৈছা তুমি?
এনে মই আৰু অ ভূটান গৈছো।
ভূটান গৈছা নেকি? অ হয় নেকি কি ফুৰি ফুৰিবলৈ গৈছা।
ফুৰিবলৈ গৈছিলো আহ। তাৰ পিছত পাপাৰ লগত শিলচৰ গৈছিলো।
অঁ শিলচৰ অ হয় নেকি শিলজৰ এনে কি এনেকুৱা আছে তোমাৰ ঠাণ্ডা জোগা হয় নে?
খন্দাজে গাইদম অ বাট এই ৰা অ ট্ৰেইনত গৈছিলো।
অ অ কিমান দিন লাগে তোমাৰ শিলচৰ যাওঁ শিলচৰ যাওঁতে।
তোমাৰ ভাবি লোৱা অ একদিন লাগে।
এদিন লাগে ন অ মই যোৱাই নাই মানে কেতিয়াও। মোৰ এইজনী ফ্ৰেণ্ড আছে তাতে থাকে চিলচাৰত মোক মাতি থাকে মই সেনে। যাবই পৰা নাই মানে যাবলৈ বৰ মন আছে কিন্তু এই দূৰত আছে ন বহুত দূৰ হৈ যে। মাৰ সেইকাৰণে। আৰু ট্ৰেইনতো অকলে যাব নোৱাৰি উম হয়।
জাব নোৱাৰি।
উম তাকে সেইটোয়ে মইতো তোমাৰ এইবাৰ গৈছিলো। দিল্লীত গৈছিলো।
অহ অ।
অ আৰু দ উম এবাৰ হৈ গ'ল যোৱা বছৰ গৈছিলো দেলহিত। গৈছিলো তোমাৰ। অ মানে আমাৰ এই কলেজৰ অ আৰু এই আৰু এবাৰ কলেজৰ পৰা লৈ গৈছিল তোমাৰ। আহে কি কয় চন্দ্ৰ ফুৰ চন্দ্ৰ। পোৰ ফালে সেইফালে গৈছিলো তাতে তোমাৰ। এই পাৰ্ক যি আছে কিবা কিবি ৰিজৰ্ট আছে ন। বৰ ভাল লাগে সেইবোৰত পানী থকা জোগাত। আৰু তোমাৰ এই নাৰেংগীত যে নাৰেংগীৰ ভিতৰত যে এটা আছে ন ৱাটাৰ ফল সেইটোত গৈ। গৈছানে।
গৈছো বন্দা বন্দা।
অ বনডাৰ ফালে নেকি।
বন্দা ফেল আহাইছো।
অ বডাৰ শুনটো তুমি ৱাটাৰফল বন্দাৰ ক'ত।
বন্দা একদম এ তোমাৰ এ লাষ্টত যাব লাগে।
লাষ্টটোৰ যায় কি ন ক'ত যাব লাগে।
বহুত জংঘল এৰিয়া আছে। এতিয়া তোমাক কেনেকে বুজাও অ তুমি এটা কাম। কৰাৰ তুমি অ এটা এটা জোগা আছে আি কেম্প দি যোৱা যাব লাগে। আমচিং জোৰা পাট আমচিং জোৰা পাটো আছে।
অ সেইটোত গৈছিলো মই তোমাৰ আমচিং অ আমচিং জৰা বাৰটৰ ফালে। সেইফালে যে ঝৰ্ণা যে আছে তাতে গৈছিলো বৰ ভাল লাগিছিল কিন্তু তাতে গা চা ধুলো। লগতৰ লগত গৈছিলো বৰ। ভাল লাগ এই বহুত তোমাৰ এতিয়া গৰমৰ দিনত বহুত পানীটো বেছি মানে বাঢ়ি যায় ন তাতে। উম তাতে যাই কিনে গা ধুই বৰ ভাল লাগে।
মই গৈছিলো যোৱা বছৰ এব এবছৰো ভাবি আছো যাব কাৰণে।
অ তাকে ইমান গৰমত তাতে যাই কিনে গা চা ধুলে ভাল লাগিল ন হয় ন।
অ তাৰপিছত গা চা ধোৱাৰ পিছত গা চা ধোৱা। তাৰ পিছত তেতিয়াও গাটো বেয়া লাগে।
উম উম। হয় হয় সেইটোতো হয় গৰমততো লাগেই তোমাৰ গা চা বেয়া। আৰু তোৰা হ'লেও তাতে অলপ অলপ এই জংঘল এৰিয়া হয় ন। বাঘ চাগো ওলাই তোমাৰ এই বাঘ আৰু হাতী ওলাই কেতিয়াবা। সেইকাৰণে অলপ যাম অ অ হাতী মইতো। শুনা পাইছিলো তাতে বাঘ ওলাই বুলি।
বাঘ নোলায় হাতী ওলাই।
অ হাতীতো তোমাৰ ৰাস্তাই ৰাস্তাই ওলাই থাকে ন কিন্তু।
অ ৰাস্তা ৰাস্তা ওলাই থাকে।
উম উম তোমাৰ এইবোৰ কি জংলী হাতী ন প এইটো। পোহনীয়া হাতী হয় এইটো অ অ।
তুমি কমতে থাকে এইবিলাক।
অ অ জংলী হয় ন। তাকে ভয় লাগে হাতী চাই কিনে ইমান ডাঙৰ লাগে। ন সেইকাৰণে ভয় লাগি যায় হাতী।
আৰু হাতীৰপ দূৰ থাকিলে ভাল যিমান।
অ তাকেইেতো তোমাৰ। আৰু এই ৱাল চালো ভাঙি দিয়ে ন আৰু ৰাস্তাৰ গা গছ গছ গছ। গছনিবোৰো হে কৰি দিয়ে উম উম হয় তাকে যুঁজিব নালাগে এনেতো তোমাৰ বহুত হাতী এনেকুৱা আছে মানে এ এইটো একো নকৰে মানুহক
নহ এইবিলাক বুজা হাতী মানে এইটো এইটো মানে মানুহ ত লগত থাকিছে না।
অ অ
এ এইবিলাক বুজি পায় আৰু এ জংলী হাতী কেইটা বুজি নাপায় এন্ততে ভয় খায়
অ অ ঠিকে কলা সেইটো বুজি নাপাই যে সেইকাৰণে আৰু তোমাৰ এনেই মানে কেনেকুৱা জেগাত ফুৰি ভাল লাগে
মোক এনে জোগাতো ফুৰি মোক আহ কৰবাত শান্তি জোগাত ফুৰি ভাল লাগে মোক
অ অ অ পাহাৰ মোকো ভাল লাগে পাহাৰ এৰিয়া হ'ব লাগে বৰ ভাল লাগে ন বতাহও আহে পাহাৰত উম তো এই ৰ'দত যে ইমান ব মানে এইটো ৰাস্তাৰ ফালে ইমান বতাহ নাহে আৰু আৰু পাহাৰৰ ফালে বহুত বতাহ আহে গছ গছনি থাকে যে ডাঙৰ ডাঙৰ
মোৰ যেতিয়া মোৰ ছুক্তি হয় মোৰ যেতিয়া ছুটি হয় মই ফ্ৰেণ্ড এটা ফ্ৰেণ্ডক ফোন কৰো ই আহে আহে আমি ই আৰু ম মই পাহাৰত ফুৰিব যাওঁ।
অ কোনটো পাহাৰত যোৱা।
আহ আমি বহুত দূৰ দূৰ যাওঁ মানে এইটো তোমাৰ হৈ গ'ল নুনমাটি পাহাৰ হৈ গ'ল। তাৰ পিছত এতিয়া খানাপাৰা পাহাৰতটো হৈ গ'ল আপোনাৰ আৰু এটা হাতী হাতীগাঁও। পাহাৰ এটা হৈ গল বহুত দূৰ দূৰ পাহাৰ হল।
ন নাই। অ অ টিভি টাৱাৰ ন অ। অঁ অঁ হয় তাতেও তোমাৰ ভাল হয়। উম উম বডাৰ ফালেও অ অ তোমাৰ এই যে ৱ। টাৱাৰ আছে ন।
অ অ অ।
অ সেইটোত গৈছিলা।
গুচো আধালৈ আহ আধা গাড়ী যাই তাৰপিছত খোজকাঢ়ি যাব লাগে।
তোমাৰ তাতে এতিয়া উ জুলাই মাহত যে পুজা হয় উম উম হয় হয় এবাৰ গৈছিলো আমি আগতে গৈছিলো। তোমাৰ এ মানে সৰু থাকোতে এবাৰ গৈছিলো। আৰু এবাৰতো হ'ল এই চাৰি বছৰ মান হ'ল আৰু গৈছিলো যেতিয়া। ভাল লাগে বহুত মানুহ যায় ন তোমাৰ খোজকাঢ়ি খোজকাঢ়ি যায়। গাড়ীটো নাযায় ওপৰলৈকে হম হম। অ অ হয় আৰু তোমাৰ বেছি বহুত ওপৰৰ আছে ন এইটো প পাহাৰটো মান আমাৰ ঘৰৰ পৰা দেখা পাই আৰু এইটো বলেছ উম উম উম বহুত ওপৰতে আছে সেই সৰু মন্দিৰ আছে ন
অ তাতে পূজা হয়।
তাতে পূজা হয় সেইটোৱে তাতে গৈছিলো মই পূজাৰ পূজাৰ টাইমতে গৈছিলো। আৰু এইবাৰো হ'ব তোমাৰ এই জুলাই মাহত এতিয়া হ'বই উম উম জুলাই মাহত যাবানে এবাৰ?
ভাবি আছোঁ যামেই মোৰ ফ্ৰেণ্ডৰ কথা পাতিছোঁ -
অ কি বাইকত যাবা নে নাই এনেই খোজকাঢ়ি যাবা?
বাইকত যাম আধা ৰাস্তা-
অ আৰু মানে তোমাৰ এই পাহাৰলৈকে যাব নিদিয়ে ন গাড়ী?
কোন-
গাড়ীতটো এই পাহাৰলৈ যাব নিদিয়ে নেকি ওপৰলৈ?
ৰাস্তা খালী হলে যাব দিব, নহলে ৰাস্তাটো ব্লক হৈ যলে যাব নিদিয়া বহুত মানুহ আহে তাত-
মানুহে কিন্তু ন। সেইটো উম আৰু ৰাস্তা ৰাস্তা পানী চানী কিবা কিব- কিবিও দিয়ে ন জুচ চুচ- গৈছিলোঁ মই এতিয়াতো যোৱা নাই- ভাল লাগে কিন্তু সেইটোত যাই কিনা ফুৰি কিনা পাহাৰৰ এৰিয়াত আৰু এই ঠাণ্ডা জাবা- হ'লে তো শ্বিলং টিলং যাব লাগে-
শ্বিলঙৰ পাহাৰ তুমি মেঘালয় যাব লাগে- বেষ্ট-
অ মেঘালয়ৰ ফালে ন এই এটা যে উমিয়াম লেক বুলি আছে তাতে গৈছিলোঁ - ানে
তুমিয়া লেক টো যোৱা নাই বৰ্তমান- মই তাতে গৈছোঁ মানে চবচে টপত গৈছোঁ মে- তোলে এই বাংলাদেশৰ বৰ্ডাৰ দেখা পোৱা-
অ অ হয় হয় তাতে গৈছিলা নেকি? তুমি অ দেখা পাই নেকি বাংলাদেশৰ বৰ্ডাৰ? অ দেখা পাই নেকি? অ মই মোৰো যাব মন আছিল সেইটোৰ পৰা অ। সেইটোৰ পৰা চাব মন আছে আৰু এইটো-
আহ যাবা একো নহয় এ এইটো মাহতেই যোৱা। যাই যাই যাই এটা উবেৰ বুক কৰা গুচি যোৱা আৰু।
অ নিজৰ গাড়ী যাই যাব পাৰি নে এনেকে লৈ য- নিজৰ স্কুটি বাইক এনেকুৱা-
অ বাইক চাইক লৈ যাব পাৰি বাত অকমান ৰিক্ক হব।
অ ৰিক্স হয় ন!
অ যোনটো এক্সপিৰিয়েঞ্চত থাকে এই মানুহকেইটাই যাব পাৰে মানে- পাহাৰ বেছি ডাঙৰ ডাঙৰ। পাহাৰ মানে ডাঙৰ ডাঙৰ আছে না আৰু তাতে মানে জাগাতে জাগাতে মানে বৰষুণ- হৈ থাকে-
অ অ আৰু এই অলপ ৰাস্তাটো অলপ এই আছে- নহয় এই ঘোঁৰা ৰাস্তা-
অ বহুত অ বহুত ঘূৰা ৰাস্তা আছে মানে। ভয় লাগি যোৱাতে-
উম উম তাকে ভয় লাগে সেইটো ঠিক আছে দিয়া ভাল লাগিল। তোমাৰ লগত কথা পাতি উম দিয়া-